হেল্লো। কি কৰিছা।
অ শুনিছা নে।
শুনি পাইছোঁ কি কৰিছা ক'লো।
এই আছো ইত তুমি কি কৰিছা।
এ বহি আছো মই অলপ।
বাকী ভাত পানী খালা?
ভাত-পানী খোৱা নাই, মানে খালোঁ। আগতে খালোঁ। সাতটা মানত খালোঁ।
মানে জল্দি খোৱা নে ভাত ন'?
অ' অলপ জল্দি খালোঁ আজি। ভালেই। তোমাৰ?
ভাল - ভাল। আছোঁ আৰু ঠিকে। য়াৰ আজি গৰম কেনেকা পেলাইছে যি গৰম
এই গৰম বহুত বেয়া দিলে। ৰাতিপুৱাতো বৰষুণ দিলে, আকৌ ৰাতি এনে সময়ত ৰ'দ দিলে ৰাতিপুৱাই গ- ক'লো ৰাতিপুৱা বৰষুণ দিলে।
অ'।
আৰু অলাৰ পিছত পূৰা ৰ'দ না না অ পঢ়ি আছিলো।
অ ক কিব কিহত।
টোৱেল ফাৰ্ষ্ট ইয়াৰছ, তুমি?
এ ফাৰ্জ ইয়াৰ নেকি?
উম, তুমি?
অ'- অ' মাউচটো ভাঙি - ভাঙি আহিছে অলপ।
অ' ৰখিব, নেটৱৰ্কটো চাগৈ অহা নাই সেগৈ
অ' মাতটো ভাঙি আহিছে অলপ। হেল্ল'?
হেল্ল'?
হেল্ল'? উম।
পাইছা নে মাতটো এতিয়া?
অ' - অ', আহিছে - আহিছে।
তাকে মই মোৰ
মোবাইলটো মুখত লৈ উম মো বাইলটো মুখৰ ওচৰত লৈ লোৱা। তেতিয়াহলে শুনি পাবা।
অ' তোমাৰ মানে আৱাজটো ক- কমকে আহিছে। হেডফোন-চেডো সোমাইছা নেকি?
অ' - অ' হয়, সোমাইছিলোঁ।
হেডফোনডাল খুলি লোৱাচোন
অ' হেল্ল'?
হেল্ল'?
অ' - অ' কোৱা - কোৱা। এতিয়া শুনি পাইছোঁ, কোৱা। তিয়া ন তোমাৰ মাতটো অহা নাই। এতিয়া পঢ়ি আছোঁ অ' ফাৰ্ষ্ট ইয়াৰ।
ন'?
অ'। অ' ঘুৰিব ক'ত গৈছা? পঢ়ি এতিয়া কৰি আছোঁ, ইউটিউব চেনেল খুলিছোঁ।
অ' মাতটো অহা নাই। তোমাৰ নেট স্লো।
এডুকেশ্বন চে খুলি চালা নে? হেল্ল'? মানে কি চে- চেনেলটো মানে
ফানি - ফানি - ফানি ভিডিঅ' অ আছে, ফানি ভিডিঅ'।
হেল্ল
অ মোবাইলটো ওচৰত লৈ লোৱা। মাত অহা নাই
মোবাইলটো মান ওচত লৈ আছো নেটৱৰ্ক নাই নেটৱৰ্ক শ্ল মাৰিছে অলপ
অ এইটো এইটো নেটৱৰ্ক স্ল' মাইছে তোমাৰ হয় নেটৱৰ্ক শ্ল' মাৰিলে নাকাটিবা ফোন কথা পাতি ধৰিব মেছেজ দিবা লাগিলে হোৱাটছএপত উম এইটো কৰিবা বাকী ভাত ভাত পানী
খালো খালো আমি খালো যি মাংস নিলাজি গাহৰি
অহ এইবাৰ কিহত অহ এইবাৰ কিহত ক'লা তুমি?
মই বি এ থাৰ্ত ছেম।
বি এ ন'?
অ' বি এ থাৰ্ড ছেম।
অ কি কৰিবা বুলি ভাবিছা
বাকী এনে বিজনেছ ভাবিছো বিজনেছ এটা কৰিব লাগিছিল বুলি
অ কি বিজনেছ
য়া ধৰা তোমাৰ কি কোন ধৰাজিই ধৰা তোমাৰ বহুত কি বিচাৰিছে ন এতিয়া
অহ অহ তুমি কি বিজনেচ বা কৰা
তাকেই তাকে বিজনেছ মানে ধৰা তোমাৰ আজিকালি ল মেটেৰিয়েল বোলা বস্তু এটা আছে ন বা তোমাৰ হাৰফিক বনোৱা ধৰা তোমাৰ গ্লাছ ৱাছিং হয়নে
অ
মই তোমাৰ আকৌ ধৰা তোমাৰ এইযোৰ যিটো নেকি তুমি সেইটো পে ন বাৰু বহুতখিনিয়ে বিজনেচ আছে ধৰা তোমাৰ তেনেকে মাছৰুম খেতি হয়নে হয়নে মাছৰুম খেতিটো বিজনেছে ধৰা ব্ৰইলাৰ ফাৰ্ম এখন খুলিলে সেইটো তোমাৰ এটা বিজনেছে
অ সেটো বিজনেছ
টোৱে ধৰা আৰু
আৰু কিবা কৰিব খুজিলে এইটো বিজনেচ আৰু
পাটনাৰশ্বিপত যিকোনো এটা মানে পাটনাৰ হেল্ল'
মাতটো অহা নাই তোমাৰ ভালকে হেল্ল' অ এতিয়া শুনি পালো অ কোৱা
মানে যিকোন এটা মানে তুম ধৰা বিজনেছ কৰিলে মানে তুমি ধৰা পাটনাৰশ্বিপত কৰা মানে বস্তু যেতিয়া ভাল মানে তেতিয়া
উম
বুজিলা
বুজিছো এতিয়া তুমি কি কৰিবা বুলি ভাবিছা
মই এইটোৱে ভাবিছো তাকে এতিয়া মাছৰুম খেতি কৰিম বুলি ভাবিছো এইবাৰ
মাছৰুম খেতি কৰিবা এনে তুমি চাৰ্ট পেন্টৰ যে থাকে শ্ব'ৰুম খুলিবা এ
অহ সেই ধৰা বিজনেছ তুমি এতিয়া কিমান ক'লো ছেকেণ্ড ইয়াৰ ন হেল্ল' অ ফাজ মান তুমি তাৰে পঢ তুমি পঢ়া লগতে তুমি আৰু কি কৰিম বুলি ভাবিছ মানে অকল বিজনেছে কৰিম ভাবিছা নে আৰু
অ বিজনেছে কৰিম আই টি আই কৰিম ভাবিছো দুটা
বনে
উম এইপিনে বিজনেচ সিপিনে আইতি আই‌ কি কৰিম।
তাক তাকে কৰিব লাগে কৰিব লাগে মানুহে ক এতিয়া কৰি ল'ব লাগে মানে বুজিছা
উম
বাকী ইউটিউব নাই ইউটিউবো চাবা তাত বহুত ভাল ভাল বস্তু আছে বাৰ ত ইউটিউবৰ
অ চাইছো তাত
ধৰা তোমাৰ এতিয়া আমাৰ বস্তু এ মোবাইলতে আমাৰ চব বস্তু আছে হয় নে।
উম
এতি বহুতখিনি কথা মানে আমি মোবাইলতেজছ বিজনেছ কথা মানে আমি ধৰা ই ইউটিবত আমি চাৰ্চ কৰিলে মানে ধৰা তোমাৰ
অ ইউটিউব এ আই তোমাৰ চব দেখায় আৰু
হয় তাতে ধৰা তোমালোকে এতিয়া এইবিলাক চালা অকণ তাৰ পৰা শিকিলা হয়নে তাৰপৰা তুমি বুজিলা বুজি কিনে তুমি ধৰা অ পাৰ্টনাচিপৰ পাৰ্ত্নাক কলা যাক তুমি লগত লৈ আপুনি বুজাই দিলা কথাটো হয়নে
হয়
নেুৱ ধ মানে যিকোনো কাম এটা কৰিব কন্তু ডাঙৰ পৰা ডাঙৰ বনোৱা হয় নে
অহঁ
সৰুৰ পৰা ডাঙৰ হ'ব লাগিব।
ঠিক কলা মানে আজিকালি মোবাইল নাথাকিলে একোৱেই নহয়।
সেইটোয়ে সেইটোয়ে মানে তুমি ধৰা যিকোনো বিজনেছ এটা কৰিব গ'লে তুমি সেইটো আৰু ধৰা হেৰি কৰিব লাগ আৰু আৰু বাকী ট্ৰেভেলিং ট্ৰেভেলিং যাম বুলি ভাবিছা নেকি মানে
ক'ত যাবা?
তাকে এইবাৰ ভাবিছো আমি শ্বিলং যাম নেকি বুলি পোন্ধৰ তাৰিখে প্লেনিং আছে যাবা নেকি?
কেতিয়া পোন্ধৰ তাৰিখ
অ মই দহ তাৰিখে আহি যাম তেতিয়াহ'লে দহ তাৰিখে পাম
তি আমি দহ তাৰিখ আমি পোন্ধৰ তাৰিখ মানেমৃ প্লেনিংল যোৱা হয়্ৰেল কৰিম কৰিম ধৰা ধৰা অৰুণাচল যাম অৰুণাচলৰ পৰা ধৰা চৰি আমি শ্বিলং যাম শ্বিলঙৰ পৰা ধৰ আমি ইফালে ক'ৰবাত ক'বাত গৈ থাকি মানে সফালে আৰু মানে এসপ্তাহত ইভিনিং আৰু
এক সপ্তাহ ন অ গৈ ভালেই লাগিব।
চবে নাই চবে মান পা গাই দিমতিয়া বস্তু কিনি জেগাও চোৱা হ'ব আমি ধৰা এ এটা নতুনকে এটা আমি অভিজ্ঞতা লোৱা হ'ব হয়নে অভিজ্ঞতা এটা পাম ধৰা হম
কোন কোন যাবা বুলি ভাবিছা
কি কৈছা
কিমান মানুহ যাব?
আমাৰ যাব আমাৰ পোন্ধৰটা মানুহ আছে বাৰু ওলাইছে চবে বাইক ল‌ইছে। বাৰু
পোন্ধৰটা মানুহ ওলাইছে ন।
অ ত মাতটো সৰুকে আহিছে মোবাইলটো অকণ দূৰ হা
অ অ কিহত যাবা গ'লো
আমি চবেই এতিয়া পাচনে গাড যাব লাগিবতিয়া আমি ধৰা গাড়ী ভাড়া কৰোতে আম গলোন আমাৰো বস্ত খিনি ভালকে চাই যাব নোৱাৰিম ন
আহ আহ আহ আহ আহ এইটো ঠিক।
তুমি জেগা চাই যা বুলি কলে ধৰা তুমি। তোমাৰ বাইক বাইক খান লৈ যোৱা পাছে নেকি হয়নে?
অহ
চাই কৰি জেগাখিন চাই কৈ। নতুন নতুন ধৰা আমি এটা এনেকোৱা অভিজ্ঞতা লব পাৰিম যে আমি এ নেকোৱাত বস্তু ইয়াত দেখিলো এইটো লিখিলো আমি তাত নোট কৰি লিখি থৈ দিলো হয় নে।
অ অ এইটো ভাল লাগিব গৈ আৰু
তাৰপৰা ধৰা আমি আকৌ উঠি অহা প্ৰজন্মক আ আ আমি কলো সিতক ধৰা। ইয়াত এইটো জেগাত এই এইটো বস্তু আছে ফেমাচ বস্তু হয়নে।
অহ
এনেকোৱাই ধৰা এনে বাকী তোমালোকৰ।
কা মোৰ
উম
মোৰ শোণিতপুৰ
শোণিতপুৰ ন
অ
ঠিকেইে ঠিকেইে ঠিকে আছে।
তোমাৰ
মোৰো শোণিতপুৰত আমাৰ হৈ গ'ল মিছামাৰত।
মিছামাৰিত ন অ ক'ত পঢ়িছিলা টেন ক্লাছ মানে ক্লাছ ওৱান টু থ্ৰী ফ'ৰ।
অ ক্লাছটো ওৱান টু থ্ৰীৰ পৰা আম ইয়াতে স্কুল আছিলে।
কি নাম কি স্কুলটো।
আম জপ চহকাৰী উৎস বনী বিদ্যালয় আছে
অ আৰু ইলেভেন টুৱেলভ ক'ত কৰিলা
মই এলেভেন টোৱেলভ মই ৰঙাপা কলেজত কৰিলো ৰঙাপা কলেজ অতনুবাস একাডেমী।
তাত মানে ভাল চাগে ন।
ভাল ভাল ভাল
অ আৰু বাকী কি লৈ পঢ়িছিলা। কি লৈ পঢ়িছিলা ইলেভেন টুৱেলভ
মই ইলেভেন টুৱেলভ মই ধৰা তোমাৰ আৰ্টচত লৈছিলো।
অ আৰ্টছত কি কি আছিলে মানে তাত
হা
আৰ্টছত কি কি লৈছিলা।
চাবজেক্ট যে
উম উম।
হা
হেল্ল' অ অ চাবজেক্ট ক থা কৈছো।
তোমাৰ মই ইলেভেনত লৈছিলো তোমাৰ স্বৰ্দেশ আছিলে আমাৰ যিহেতু আমাৰ স্বদেশ আছিল। এগ্ৰিকালচাৰ। ইকনমিক্স তাৰপাছত আছিল। পলিটিকেল চাইন্স এডুকেশ্যন অসমীয়া এইখিনিয়ে আৰু
অ মনত ৰাখ অ ৰাখিছো ন।
হে হে
ৰাখিছো কলো পিছত কল কৰিম
অ অ দিয়া ঠিক আছে হ'ব বাৰু কৰি